অ', হেল্ল'?
অ', কোৱাচোন।
ক'ত আছা পিছে তুমি? তোমাৰ মাতো অহা নাই।
অই মই ঘৰত আছো, তুমি?
অ', এই মোৰ মানে হেল্প এটা কৰিব লাগিছিল কৰিব পাৰিবা নেকি?
কি হেল্প কোৱাচোন?
এয়া মোৰ মানে গাড়ীখনত তেলটো খতম হৈ গ'ল মানে।
অ'।
তুমি তোমাৰ তাত এইয়া হ'ব নেকি দুশ টকা মান অনলাইন হ'ব নেকি?
হ'ব।
অ', অনলাইনতটো মাৰি দিছো মই মানে অল অনলাইন মানে কি জানা মই দোকানতে আছো বাৰু তেলৰ তেলৰ দোকান। মোৰ তাত মানে পইচা নাই এতিয়া তুমি তুমি মাৰি দিয়াচোন দোকানত মই তোমাক স্কেনাৰ খন দি আছো। হেল্ল'?
অ', স্কেনাৰ খন দিয়া।
অ', দিলোঁ চোৱা।
অ', ৰখা।
হেল্ল'?
আহ, আহ দুশ টকা দুশ টকা।
অ', দুশ টকা নে?
অ', দুশ টকা।
অ', ৰখা।
দিলা নে?
অ', গ'ল ছোৱা।
অ', ৰখা দেই। নাই অহা দেখোন।
চাৰ্ভাৰ ডাউন চাগে, অ'।
অ', থেংক ইউ দেই হেল্পটো কৰাৰ কাৰণে, মানে কি জানা এই মোৰ মানে গাড়ীখন ৰিজাভ লাগি আছিলে। এই ডোখৰ টাউনৰ পৰা এনেকা আহি থাকোঁতে নাজানো আৰু মানে পইচা নিব পাৰ পাৰচ ত' মানে ঘৰত থাহি গ'ল, পাহৰি গ'লো। অ', আই দেখ ত' গাড়ীখনে জাটকা দি দিলে।
উ।
কি কৰিলো হয়, মই তোমালৈ ফোনটো কৰিলোঁ এতিয়া। থেংক ইউ হেল্পৰ কাৰণে
এতিয়া খবৰ কেনেকোৱা তোমালোকৰ?
ভালে, ভালে তোমাৰ?
ভাল, ভাল, ভাল, ভাল। ঘৰত চবৰে ভালনে?
এতিয়া পিছে, এতিয়া পিছে ক'ত আছা? ঘৰত নে, নে ঘৰৰ বাহিৰত।
মই বাহিৰত আছো, এই তেলটো ভৰাওঁ, যাওঁ আৰু।
উ। মাহতঁৰ খবৰ খাতি কেনেকোৱা? অ'হেল্ল'!
উ।
মাহতঁৰ খবৰ-খাতি কেনে
ভালেই, ভালেই, ভালেই। ক'তো ওলাই যোৱা নাই নেকি?
অ', মই তোমাৰ যোৱা নাই মই, দিনতে গৈছিলো প্ৰায় এতিয়া যোৱা নাই তোমাৰ সন্ধিয়া।
অ'। এতিয়া ফুৰিব যোৱা ট্ৰিপ এটা ওলাম বুলি ভাবিছো, তুমি যাবা নেকি পিছে?
উ। নহয়, আজিকালি ট্ৰিপ বুলি ক'লে ভয়ে লগা হ'ল নহয়, যি কাণ্ড শুনিচাই দেখোন। সিদিনাখন
নাই নাই আমি লগৰ খিনি যাম দেওবাৰ মানে, ডাউকী যাম যাবা নেকি?
তোমাৰ, এয়া মানে যোৱা মানে ভয়ত
এ, কি এই দিউ-দিউজিং দিউজাং নে কি আছিলে ৱাটা
অ', দৰ্জি দজ দৰ্জি উঠাম।
এই ডিউ জি ৱাটাৰফলটো যে।
ভৈৰৱ কুণ্ড ফালে, অ', হেল্ল'!
অ', ডিউজি ৱাটাৰফলটো যাম বুলি ভাবিছোঁ দেওৰাৰ মানে, তুমি যাব পাৰিবা নিকি?
হেল্ল'!
অ', ডিউজি ৱাটাৰফল যাম বুলি ভাবিছোঁ, তুমি যাব পাৰিবা নিকি?
ৰখাচোন, তোমাক মই কম টাইমত, কেতিয়া যাম বুলি কৈছে?
এই পৰহিলে, দেওবাৰলৈ, দেওবাৰলৈ। পৰহি মানে দেওবাৰ অ', দেওবাৰ মানে যাম বুলি ভাবিছোঁ।
অ', মই তোমাক কম ৰখাচোন, জনাম বা দেই আজিকালি এনেকে যাম বুলি ক'লে ভয়ে লগা হ'ল। ঘৰৰ পৰাও নিদিয়ে।
হে, হে।
এ, আজিকালি এইবিলাক যাম বুলি ক'লে ভয়ে লগা হ'ল, আজিকালি ঘৰৰ পৰা যাব চাব নিদিয়ে।
অ', সেইটোয়ে কথা, ভয় কৰে ন এতিয়া। এতিয়া যিহে দিনকাল হৈছে।
উ। সেয়ে ভয়ে লগা হ'ল সেইকাৰণে মানে তোমাৰ ভয় লগা হ'ল।
কি ক'বা আৰু, অ', হেল্ল'! হেল্ল'!
অ', কোৱাচোন?
হেল্ল'?
হেল্ল' কোৱা অ' শুনিছোঁ কোৱা?
অ' এই আজিকালি য জানা সেইকাৰণে মানে অলপ জৰ হয় আৰু।
অ' কথা ভালকৈ পাতিবি নে?
বাকী ভাত পানী খালা হেল্ল'? অ' ভাত পানী খেলা, ভাত পানী খেলা নাই?
খালো খালো, ভাত ভাত খোৱাই নাই হেই এতিয়া এতিয়া ভাত খাম নেকি।
অ কি তে কৈছে। মই তোমাৰয়া ভাত খোৱা নাই খাম আৰু। অকমান দেৰিকৈ। এয়া তোমাৰ মাছ আনিছিল, মাছ ন মাংস আনিছিল।
উম ঠিকে আছে।
তোমালোকৰ?
আমাৰ এই আলু পিটিকা ভাত, দালি চালি ভাত এনেকাে বনাইছো বনাই।
অঁ। বাকিতো ঘৰৰ ফালে চবোৰ খবৰ খাতি ভালেই।
হা হা?
অ' বাকী বোলো খবৰ খাতি চবৰে ভালেই ঘৰ ফালে।
ভাল ভাল।
এতিয়া তোমাৰ দাদা এতিয়া কি কৰি আছে?
দাদা এতিয়া সেই চি আৰ পি এফ।
বুজ, মাতো অহা নাই ভালকে কোৱাচোন।
চ আৰ পি এফ চি আৰ পি এফ।
অ' চাকৰি পালে নেকি?
উম পালে।
কিমান দিন হ'ল দুবছৰমান হল চাগে।
হ'ল হ'ল হ'ল।
হেল্ল'?
হেল্ল' এই হ'ল কেইদিনমান পোৱা।
অঁ। বাকি তুমি এইবিলাক তুমি ধৰিছা নে নাই?
নাই মই বৰ্তমান দৌৰা নাই বাৰু এতিয়ালৈকে।
অঁ'
এ' কি কবা ৰাতিপুৱা বহুত দেৰিকে সোনকালে সাৰ নাপাও মানে দৌৰিব যাবলৈ আৰু আবেলি মানে অকখন এলাহ লাগে যাবলে।
আহ, এ' মই আমাৰও একেই তোমাৰ ৰাতি- ৰাতি অকন শুৱা দেৰি হৈ যায় আকৌ ৰাতিপুৱা দেৰিকে সাৰ পোৱা হয়।
উম, সেইটো হয় বাৰু
এইকেইদিন মানে অকৌ ৰাতি তোমাৰ মই বাৰটা এটা বজাত ঘৰত
হা হা
হেল্ল'?
সেইখিনি মানে সন্ধিয়া ক'তো যোৱা নাই মানে, ওলাই যাব দিয়া নাই ঘৰ ফালৰ পৰাও।
অঁ অঁ ভয় থাকে ন অলপমান।
উম। উম
সেইকাৰণেতো মই যোৱা নাই আৰু এইকেদিন।
উম, উম, উম, তোমাৰ বাইয়ে কি পঢ়ি আছে এতিয়া?
আমাৰ বায়ে এইবাৰ তোমাৰ হেৰিতো নাৰ্ছিং শিকি আছে।
অ', অ', অ', নাৰ্ছিং কিহৰ কিহৰ ওপৰত কৰিছে?
এ নাই হেৰি ডক্তৰ ওপৰত মানে নাৰ্ছ শিকি আছে আৰু
অ', নহয়
ডক্টৰ পঢ়ি ডক্টৰ অ', অ', তোমাৰ ডক্টৰ পঢ়ি আছো ডক্টৰ ডক্টৰ পঢ়ি আছে ডক্টৰ।
অ', সেইটো গম পাইছো মানে কেনেকা জানা কথাটো ডক্টৰ পঢ়িছে কোনটো পষ্টৰ পৰা এনেকে পঢ়ি আছে।
মইও ইমান ভালকে গম নাপাওঁ মানে বা মানে এতিয়া আমাৰ ঘৰৰ পা পঢ়া নাই না বাহিৰত বাহিৰ পা পঢ়িছে যে
উম, তুমি কি কৰিছা এতিয়া বৰ্তমান?
মই তোমাৰ এইবাৰ হেৰি বি এ ফৰ্ট ছেম পঢ়ি আছো।
কি ছেম?
ফৰ্ট ছেম।
চাবজেক্ট কি লৈছা তুমি?
এই তোমাৰ হেৰি পলিটিকেল।
হেল্ল'
হেল্লৌ'
অতে চাবজেক্ট কি লৈছিলা?
এ হেৰি তোমাৰ খংগিছ খানে কি যে আছিলে যে চাবজেক্ট টো।
হে হে
মই তোমাৰ পলিটিকেল লৈ পঢ়ি আছোঁ।
অ', পই কি পাছ কোৰ্চ নে মেয়া লৈছা মেজৰ লৈছা?
মেজৰ মেজৰ।
অ', ঠিকে আছে ক্লাছ ছ্লাছ কৰা নাই?
কৰো কেতিয়াবা মাজে মাজে।
তোমালোকৰ ইণ্টাৰ্ণশ্বিপ হৈ আছে নিকি নাই হোৱা চাগে? তুমি কোনখন কলেজত নাম লিখাইছা? অ', অ', ঠিকে আছে।
তুমি তুমি
মই পঢ়া এতিয়া বৰ্তমান এৰিলো বাৰু
অ' এৰিলা নেকি
কিয়ছ
হয় নিকি এনেকুৱা কিবা ফাৰ্মিং চাৰ্মিং কৰিছানে নাই কিবা এটা কৰি থাকা সৰু সুৰাকৈ কিবা এটা
আছে আছে আছে সৰু সুৰাকে বিজনেছ এটা কৰি আছো
অঁ বাকীতো তোমালোকৰ খেতি পথাৰ এইবাৰ কৰিছা নে নাই
কৰিছে কৰিছে মানে কি জানা এতিয়া বৰষুণ চবোৰ দিয়ে মানে পানী কেনেক অসুবিধা হৈছে কেইদিনমান মাজতে বৰষূণ দিছে এতিয়া এতিয়া অকন ভাল হৈছে বাৰু
উম।
সেইটো কথা।
অ কি কবা বতৰৰ মহিমা আজিকালি একেবাৰে ধৰিবও নোৱাৰি আৰু
উম সেইটো হয় বাৰু
উম এই ৰ'দ দি ধিব এই বৰষুণ দি দিব এই ৰ'দ দি থাকিব এই বৰষুণ দি দিব এনেকুৱা মান
উ সেইটোৱে তোমালোকৰ কলেজ পিচে কেতিয়া খুলিব
কলেজ আমাৰ তোমাৰ এক তাৰিখ মানৰ পৰা খুলিব যাম পাঁচ তাৰিখ মানৰ পৰা চাগে
অ অ কিহত যোৱা হু হু
কি কইচা মই শুনি নাপাল এই ওচৰত মই তোমৰ চিন্তাৰত আছো না গাড়ী চাৰি গৈ আছে যে
তুমি কিহত গৈছা কিহত যোৱা মানে কলেজলে
অঁ মই তোমাৰ বাইকতে যাওঁ
অ কি বেগ আছে পেছ
মেল বুলেট এখন
দাদাঅ নেকি বোলেট
অ ললো মোৰ হয় এখন অ এই তোমাৰ আজি চাৰি মাহ পাঁচ মাহ মানে হ'ল
হা হা অঁ অঁ কিমান মান পৰিল এখন
এক দচ ফুল বি এছ ফ'ৰৰ তোমাৰ ব্লেগখন
কেচ নে এনে স্তলমেন লৈচা
নাই মই তোমাৰ ডিলাৰ পৰা লোৱা নাই এই ল'ৰা এটা আমাৰ গাঁৱৰে এই ল'ৰা এটা পৰা লৈছো
অ ঠিকে আছে এ বি এছ চিক্সৰ নে বি এছ ফৰ
কি কৈছা
বি এছ ফ'ৰ নে বি এছ ছিক্সৰ
বি এছ ফৰ
ঠিকে আছ
অ
কিমান মান মালিচ দিয়ে সেইখণে
এই তোমাৰ মই ইমান ধৰিব নোৱাও মানে মই ইমান নচাওঁ না
অ অ এতিয়া বাইকখন আছেনে নাই
আছে আছে
কেতিয়াবা চলাব দিবা লগ পালে
কিছা
কেতিয়াবা লগ পালে চলাব দিবা বোলো
অ লৈ যাবা অ চলাবা
অ
লৈ যাবা বুলি এতিয়া মই তোমাৰ এইয়া এতিয়া মই বাইকৰ ওপৰত ইমান হেৰি নাই চখ নাই এতিয়া মোৰ গাড়ী এখনহে চখ আছে নেকি
কি গাড়ী ল'বা পিছে
এয়া কিবা বলেও চ ইচকপি চিছকপি
বলেও প্ৰায় দামটো কিমান এনে একশ ক্ৰম প্ৰাইচ নতুনখন?
এনে মই তোমাৰ চৈধ্য মান শুনিছিলো।
অ ', অ'
চৈধ্য পোন্ধ এনেকুৱা ভিত-
ত' নতুন ল'বা চাগে তুমি ন?
ন' তাক চাই লওঁ ৰখাচোন নতুন লও নে চেকেণ্ড হেণ্ড লও, চেকেণ্ড হেণ্ড পালে চেকেণ্ড হেণ্ড বলেও বা স্কোপ পিয়েৰ এই দুখনৰ ভিতৰত এখন ল'ম মানে আৰু।
অ স্কৰিখন তোমাৰ অনণোধ প্ৰাইজ কিমানাৰ তেজপুৰত
সেইখনো মই তোমাৰ জানো মই ইমান গম পোৱা নাই?
হে হে?
হা
কি কৈছা তুমি?
বাইছমান হ'বগৈ নেকি সেইখন বাইছ
তোৰ মাতটো অহা নাই।
বিছৰ ভিতৰতে।
অঁ' হ'ব লাগে বাৰু।
এ কিবা ভাল ছেকেণ্ড হেণ্ড যদি পাই যওঁ ছেকেণ্ড হেণ্ড এখনে ল'ম।
অ' পিছে তোমাৰ গাড়ী ঘৰত কি এ কাৰ নৰ্মেল কাৰ চাৰ আছে নাই?
আছে মোৰ তোমাৰ।
এ কি আছে পিছে তোমাৰ?
এয়া তোমাৰ এইয়া হেৰি এই চিবিক এখন আছে।
অ', চিভিক ন?
উম।
এইখন নোট পাইছ কিমান সেইখনৰ?
সেইখন তোমাৰ সেইখন আমাৰ- মই তোমাৰ ছেকেণ্ড হেণ্ড লৈছিলো, তোমাৰ এই ওদালগুৰিৰ পৰা লৈছিলো। ওদালগুৰি চৰি, তোমাৰ মই এইফালে ডিব্ৰুগড়ৰ ফালৰ পৰা লৈছিলো।
কিমান ল'লে?